অ নে
অ অ শুনিছো শুনিছো কোৱা?
শুনিছা ন? বাকী তোমাৰ খবৰ - খাতি কেনেকোৱা চলি আছে?
আছে আছে ভালে আছে ৰৱা তোমাৰ কিবা কোৱা?
অ ময়ো ভালেই আছো ৰ'বা! এতিয়া মই হেৰিতে আছো কি আছিলে বৰ্তমান কি আছিলে কলেজতে আছো।
অ আহিলা নেকি?
অ কলেজলৈ মই তোমাৰ পাঁচ তাৰিখ মানে আহি পালো ৰ'বা!
আচ্ছা, অ মইও মানে তাৰ পিছদিনাই আহিলো ৰবা!
অ তাৰে পিছদিনেই আহিলা নেকি তুমি?
অ অ।
তুমি হেৰি কি আছে তুমি ৰে'ল যাত্ৰা কৰি আহিলা নে তুমি বাছতে আহিলা?
মই ৰেলৱা ৰেল যাত্ৰা কৰি আহিলো ৰবা!
ইয়ে ৰে'ল যাত্ৰা কৰি আহিলা ন'? হয়-হয়-হয় ঠিকে গুৱাহাটীৰ পৰাই আহিলা তুমি?
অ মই গুৱাহাটীৰ পৰা আহিলো তুমিও চাগে গুৱাহাটীতে থাকা নেকি?
অ মইও গুৱাহাটীতে থাকো ৰ'বা! আমাৰ এইখিনি সেইখিনি জেগা উ তোৰ উত্তৰ গুৱাহাটী বুলি
অ' বুজিছোঁ-বুজিছোঁ মানে উত্তৰ উত্তৰ গুৱাহাটীতো এই দলং খান পাত দলং নতুন দলংখন যে বনাইছে তাক পাৰ কৰিয়ে পাই যায় না?
অ' তাৰে-তাৰে পাৰ কৰি কিনে পাই যায়।
উম হয়-হয়-হয় চিনি পাওঁ চিনি পাওঁ মই
সেইফালে তুমি গৈ পাইছা মানে?
অ' সেইফালে গৈ পাইছোঁ মই ৰবা।
হয়-হয়-হয়, বাকী জাগাখিনি কেনেকুৱা লাগে তোমাৰ?
নাই ভালে লাগে মানে সেই নতুন দলংখন যে বনাইছে মানে সেইটোও ভাল লাগে আৰু গধূলি যায় আৰু ভাল লাগে তাতে।
হয়-হয় তাতে মানে মানুহবোৰে ফটো চটো উঠে আৰু লাইট চাইট জ্বলি থাকে যিহেতু।
ধুনীয়াকে মানে লাইট চাইট লগাই থৈছে তুমি চাই চাইগে মানে?
হয়-হয়-হয় একদম।
বহুত মানে বহুত ভাল আৰু মানে একদম।
ভাল লাগে মানে মনোমোহক দৃশ্য আৰু একদম। অ' সেয়াই বাকী কোৱাচোন তোমাৰ কথাবোৰ কি ক'ব তুমি বিচাৰা?
বাকী আৰু কি ক'ম আৰু সেই আৰু বাকী সেই তোমাৰ এনে তুমি কোৱাচোন তুমি যে তুমি অ' অ' স্কুল টাইমত নিজৰ সৰুতে অ' তে মানে কি-কি তুমি মানে অভাৱ কৰিছাঁ, কেনেকুৱা কি লাগিছে তোমাৰ সেইগিলাক মানে মই জানিব বিচাৰিছোঁ অলপমান তোমাৰ পৰা?
হয় মানে মোৰ মানে স্কুলৰ টাইমৰ মানে মোৰ মানে ক'ব গ'লে বহুত মানে সুন্দৰ মানে হেৰি আছিল আৰু কি আছিলে মেমৰিজ বুলি যে কয় যে। মানে অনুভৱবিলাক মানে বহুত সুন্দৰ আছিল মানে মোৰ স্কুলৰ টাইমৰ।
হম হুম-হুম
মানে কি ক'বা যেতিয়াই আমাৰ মানে হ সৰুতে মানে আমি যেতিয়া আমাৰ মানে স্কুলত মানে দুটা মানে টিফিন হেৰি কি আছিলে কি আছিল টিফিনৰ হেৰি হৈছিল মানে ব্ৰেক যে দিয়ে
অ'-অ' বুজিছোঁ-বুজিছোঁ টিফিনৰ ব্ৰেকটো।
মানে যিহেতু আমাৰ স্কুলটো তোমাৰ ৰাতিপুৱা আঠটাৰ পৰা হেৰি কি আছিলে এ কি আছিলে মানে আৰম্ভ হৈছিল।
হুম-হুম-হুম।
আৰু তোমাৰ আঠটাৰ পৰা আৰম্ভ হৈ কিনে লাগ ক'ব গ'লে তোমাৰ হেৰি কি আছিলে আঠ আঠটাৰ পৰা আৰম্ভ হৈ কিনে তোমাৰ আমাৰ দুটা পঞ্চল্লিছ মানলৈকে স্কুলখন চলিছিল আৰু।
উম-উম বুজিছোঁ-বুজিছোঁ।
সেইকাৰণে মানে যিহেতু বহুত সময় আছিল স্কুলৰ স্কুলত আছিলোঁ সেইকাৰণে মানে দুটা-দুটা দুটা তোমাৰ হেৰি কি আছিলে টিফিনৰ মানে টিফিন খাবলৈ মানে ব্ৰেক দিছিল আৰু। তাৰ পিছত আমি তাতে আৰু কি কি কৰোঁ মানে হেৰি কি আছিলে এ দুটা ব্ৰেক যিহেতু পাওঁ আৰু সদায়তো তোমাৰ মানে খেলা-ধূলাৰ কাৰণে তোমাৰ হেৰি কি আছিলে সময় নিদিয়ে স্কুলৰ তোমাৰ হেৰি শিক্ষক শিক্ষকবোৰে। সেইকাৰণে তোমাৰ মানে কি কৰোঁ আমি হেৰি কি আছিলে সৰু ব্ৰেক যোনটো থাকে প্ৰথম ব্ৰেক যোনটো থাকে তোমাৰ যোনটো এই দহ মিনিটৰ দহ মিনিটৰ যোনটো টিফিন খাবৰ কাৰণে সময় দিয়ে।
হুম-হুম-হুম
সেই দহ মিনিটৰ সময়তে মানে আমি ডাঙৰ টিফিনৰ হেৰি ডা ডাঙৰ টিফিনটোৱে খাই দিছিলোঁ মানে।
আচ্ছা।
মানে ডচমিন ততে যা মানে যাতে আমি মানে হেৰি কি আছিলে যোনটো আধা ঘণ্টাৰ আমাৰ সময় দিয়ে টিফিন ডাঙৰ টিফিনটো খাবৰ কাৰণে সেইখিনি সময়ত যাতে আমি খেলিব পাৰো মানে।
অ, তোমাৰ কি দ তোমাৰ কি মানে দহ মিনিটৰে অকল টিফিন ব্ৰেক আছিল নেকি।
নহয় - নহয় আমাৰতো দুটা - দুটা টিফিন ব্ৰেক আছিল ন।
অ, তোমালোকৰ লগৰ দুটা আছিল নেকি?
অ, দুটা - দুটা আমাৰ টিফিন দিনত মানে তোমাৰ দুবাৰ তোমাৰ হেৰি দিয়ে টিফিন খাবৰ কাৰণে সময় দিছিল আৰু।
নাই - নাই আমাৰ সেনেকুৱা নাছিল ৰবা আমাৰ এটাই টাইমত আছিল তোমাৰ সেই বাৰটা মান মানত আছিল আৰু।
অ, আমাৰ এটা মানে চৰ্ট ব্ৰেক বুলি কয় আৰু এটা লং ব্ৰেক বুলি কয়। আমি সৰু - সৰু - সৰু ব্ৰেকটোতে আৰু আমি ল হেৰি ডাঙৰ ব্ৰেকটো। খাই দিছিলো।
আচ্ছা - আচ্ছা।
তাৰপিছত আমাৰ ডাঙৰ বেকৰৰ যোনটো আধা ঘণ্টাৰ সময় থাকে।
হুম - হুম - হুম।
আধা ঘন্টাত সময় খেলিব জাউ ফিল্ডত সেনেকোৱা - সেনেকোৱা হেন ক থা মানে গম পাইছানা সেনেকোৱা মানে কথাবোৰ। মানে বহুত ফূৰ্তি কৰি - ফূৰ্তি কৰিছো আৰু মই বহুত ফূৰ্তি কৰিছো আৰু স্কুলৰ দিনকেইটা। তাৰপিছত যেতিয়া মই মানে হেৰি এই তোমাৰ হেৰি কি আছিলে নাইন টেনত আহিলো। স্কুলত হেৰি নৱম আৰু দশম শ্ৰেণীত আগতে তোমাৰ হেৰি হ'ল কি আছিলে আমাৰ মানে কি আছিলে হেৰি কি আছিলে যিহেতু মেট্ৰিক পৰীক্ষা আৰম্ভ হৈছে।
হয় - হয়।
সেইকাৰণে মানে আমাৰ মানে হেৰি পঢ়া শুনাও অকণমান বেছিকৈ কৰিব লাগে খালি আমাৰ - আমাৰ সেইবোৰ ঠাণ্ডা নাছিলে আৰু মানে আমাৰ লগৰ গিটাৰ আমি সে আৰু পিছৰ পিছৰ হেৰিত বহি কিনে।
উম - উম।
আমি ধুনীয়াকৈ কথা চথা পাতো তাৰপিছত যদি ৰা হেৰি ৰা তি যদি আৰু এই আই পি এল চাই পি এল যে হৈ য খেলা যে তাৰপিছত কোন কোনে কি কেনেকৈ খেলি আছে সেইবোৰ কথা পাতো সেনেকেই মানে দিনকেইটা গৈছিল আৰু।
সেইটোয়েতো মানে সেনেকুৱা দিন বোৰে মানে বহুত ভাল আছিল তুমি জানাইনা।
হা কি কৈছা হেল্ল',
হে সেইবোৰে দিনবোৰতো বহুত ভাল আছিল।
হয় - হয় বহুত মানে মনত পৰে তোমাৰ কিবা সেনেকুৱা তোমাৰ হেৰি আছে অনুভৱ আছে নেকি মানে স্কুলত থাকোতে?
মানে বহুত অনুভৱ আছে মইো বহুত অনুভৱ কৰিলো স্কুলৰ টাইমত। গম পাইছা মানে আমাৰ স্কুলত আছিল আৰু মানে বহুত এনজয় কৰিছো আৰু তোমাৰ যেনেকে তোমাৰ লাঞ্চ ব্ৰেকতে খানা খোৱাৰ টাইমতে খানা খোৱাৰ টাইম তোমাৰ তোমাৰ আৰু সেই আধা ঘন্টা ব্ৰেক পাও আমি।
হয়।
উম, আধা ঘণ্টা ব্ৰেক পাও তে সেইটোতে মানে আমি চবে মানে বেলেগ - বেলেগ ধৰণৰ বস্তুবোৰ আনো।
হয়।
কি হব
হেল্ল', শুনা - শুনা পাই আছা ন তুমি?
অ', অ', পাই আছো - পাই আছো - পাই আছো। অ' মানে সেইটোয়ে বেলেগ বেলেগ ধৰণৰ বস্তুবোৰ খানাবোৰ আনে হয় নে নহয়।
হয়-হয় মানে চবেই মানে মিলি মিলি হেৰি মিলি পাতি খোৱা আৰু মানে।
অ, মিলি পাতি খোৱা আৰু মানে এ সেনেকুৱা ধৰণৰ হৈ যায় মানে আমাৰ জানা। এ কিবা সি কিবা বেলেগ আনিলে সি কিবা বেলেগ আনিলে চবে মিলাই মিলি একদম তুমি অনুভৱ কৰিছা চাগে তুমিও।
হয়-হয় ময়ও নিশ্চয় অনুভৱ কৰিছো এনেকুৱা অনুভৱ।
চবে মানে একদম মিলাই পিতি একদম কিবা আলু পিটিকা হেন বনাই খাও আমি।
হয়, হয়-হয় গম পাইছো আৰু মানে যদি-যদি কোনোবাই যদি ভাল চা ভাল অকণমান যদি বেছিকৈ যদি ভাল খানা অকণমান যদি আনে তে আৰু ক'বই নালাগে গোটেই কেইটাৰ হাতখন সেই
অ' এ একদম, একদম-একদম আৰু তুমি জানা মোৰ যে টিফিন আছিল আমাৰ ক্লাছত আমাৰ ক্লাছত মানে ছবতচে মানে একদম টেস্টি বুলি ক'ব পাৰা আৰু মোৰ বহুত ভাল টিফিন আছিল অ' একদম খোৱাদৰ মানে অ'। হয়, হয়-হয়।
সেইটো মানে তুমি আনিছিলা আৰু স্কুললৈ হয়- হয়। মানে মায়ে আৰু তোমাক ভালকে বনাই দিচে।
এ' একদম ভালকে আৰু মানে বহুত ভালকে বনাই দিয়া আছিল তে মানে মোৰ যেতিয়া টিফিন টো খোলে আৰু চবে একদম নিজৰ এৰি কিনে মোৰ চব ফালৰ পৰাই আহিব একদম পুৰা অ' মোৰ টিফিনটো মানে খাবলৈ একদম আহি যায়। গম পাইচা নহয় বোলে
এটা কথা হেৰি কি আছিলে মানে তুমি ভাবি চাইছানে যে মানে নিজৰ টিফিনত কে আনৰ টিফিনটো খাই কিনে মানে
অ' বেশি ভাল লাগে, বেশি ভাল লাগে। এ, সেইটো ময়ো অনুভৱ কৰিছো এই বস্তুটো। অ' আৰু তুমি এ' এইটো চাগে বহুত ভাল লাগে আৰু এ যেতিয়া তুমি মেগী, মেগী, মেগী বনাই আনা তাৰপিছতে সেই জমি যায় যে মেগী টো কেকৰ নিচিনা হৈ যায় যে অ' এ সেইটো মানে অ' সেইটো সোৱাদটো মানে আৰু বহুত আৰু বাঢ়ি গৈছিলগে
আৰু আমি ইষ্টীলৰ টিফিনত যে মেগী, মেগী নিছিলোঁ যে হয়নে। সেনেকুৱা মানে বহুত মানে আমাৰ অনুভৱ আছিল আৰু
অ' মানে তাৰ সোৱাদটো মানে আৰু কিবা বাঢ়ি যায় একদম।
অ' বাঢ়ি যায়, বাঢ়ি যায়। মানে তোমাৰ গৰম মেগীটো যিমান ভাল লাগে ন তাতকৈ আৰু বেছি ভাল লাগে সেই ঠাণ্ডা মেগীটো খাইকে। সেয়াই-সেয়াই আৰু মানে সেয়াই মানে আৰু মানে মোৰো কিছুমান আছে আৰু সেনেকুৱা এনেকুৱা অনুভৱ যে এই খেলিব চেলিব যেতিয়া যাওঁ মানে তোমাৰ এই ডাঙৰ-ডাঙৰ মানে যোনটো আমাৰ হেৰি সময় দিয়ে আৰু টিফিনৰ কাৰণে যোনটো আধা ঘণ্টাৰ সময় দিয়ে তেতিয়া মানে খেলিব চেলিব যাই কিনে আৰু তোমাৰ একদম নেক্সট তাৰে পিছততো আমাৰ হেৰি থাকে আছিলে শিক্ষক আহে আমাৰ হেৰি কৰাবৰ কাৰণে শ্ৰেণীত-শ্ৰেণীত ক্লাছ কৰাবৰ কাৰণে।
উম, হম।
তাৰপিছত সেই তেতিয়া আৰু কি আমিতো খেলি আহোঁ পুৰা একদম ঘামে একদম লুতুৰি পুতুৰি একদম পুৰা। ঘামেদি একদম পূৰা ক্লাছত সোমাওঁ তাৰপিছত ক্লাছত সোমাই কিনে আৰু মেমহতে আৰু আমাক কয় আৰু তহতে যে ইমান যে খেলা যে ত তে ইমান খেলি কিনে আৰু ক্লাছ কৰিব আহা আৰু ক্লাছত তহঁতে টুপনি মাৰিবি সেনে তে বুলি কয় আৰু আমাক মানে আমাৰতো ভাগৰ লাগে ন খেলি চেলি কিনে
হুম - হুম - হুম - হুম।
খেলি কিনে ভাগৰ লগাৰ পিছত আমাৰ টোপনি আহে ক্লাছত তাৰপিছত মেমৰ আক খং উঠে টোপনি মাৰিলে ক্লাছত সেইকাৰণে মানে মেমেও আমাক কয় আৰু গালি চালি পাৰিছিল আৰু যে ইমান কিয় খেলিব লাগে। খালি আমিহে জানো এতিয়া তোমাৰ খেলিলে মানে কিমান আমাৰ সুখ-সুখ পাইছিলোঁ আমি হয়নে নাই সেইখিনি সময়ত সেয়াই আৰু। তাৰপিছত মাজতে আকৌ মোৰ কি হ'ল আমাৰ মানে হেৰি এই ইয়োগা ক্লাছ যে হৈ যে তোমাৰ ইয়োগা ইয়োগা বুলি ইয়োগা ইয়োগা ইয়োগা যোগা ক্লাছ আমাৰ লয় মানে ছাৰে ঠিক আছে মানে ছাৰজন মানে খুব মানে একদম কি ক'ম আৰু বহুত মানে ষ্ট্ৰিক্ট আছিল মানে।
অ',
মানে অ, মানে একদম মানে ক্লাছত মানে আহিব লাগিব সময়ত আৰু আমাৰ কৰিব মন নাযায় ইওগা ৰাতিপুৱা- ৰাতিপুৱা।
কৰিব মন নাযায়।
তাৰপিছত সেইকাৰণে আমি কি কৰো ৰাতিপুৱা যোগা ক্লাছত নাযায় কিনে আমি ঘূৰি থাকো। স্কুলখনত তাৰপিছত হয় তাৰ পিছত একদিনতটো আমাক ছাৰে গম পালে ধৰা পৰিলে ধৰা পৰাৰ পিছত দুজন চাৰে আকৌ আমাক বিচাৰি আছে কেইটামান পাঁচজনমান ল'ৰাক। মানে বাংমাৰা বুলি যে কই যে সেই বাংক - বাংক - বাংকে মাৰি আছিলো আৰু আ তাৰপিছত আমাক বিচাৰি আছে ছাৰ হতে মানে এইফালে দি বিচাৰিলে আমি সেইফালে যাও স্কুলৰ সেইটো কোণাত যাও আৰু এইটো কোণাত বিচাৰিলে আৰু সেই সিটো কুনাত দৌৰি যাও। অ, সেনেকেইে মানে তাৰপিছত মানে সেনেকয়ে মানে সেই পি হেৰি কি আছিলে তোমাৰ সেই শ্ৰেণীটোৰ সেই য়োগা ক্লাছটো মানে চেচ কৰিলো আৰু আমি মানে ভালকেই আমাৰ কৰাই নহ'ল মানে। সেনেকুৱা এটাই মানে ধৰণৰ কথা আৰু। বাকী তুমি কোৱাচোন আৰু যদি কিবা আছে তোমাৰ এনেকুৱা অনুভৱ?
মোৰো অনুভৱ আৰু ক্লাছৰ টাইমত আছিল আৰু ময়ো বহুত বাং মাৰিছো ক্লাছত। আৰু একবাৰত ধৰাও পৰি গৈছিলো শিখৰৰ শি মুকে ধৰি লৈছিল মোক এ মাৰিছে আৰু বহুত মাৰিছে আমাৰ গম পাইছা।
হয়।
অ, বহুত মাৰিছে আমাক আৰু তাৰপিছত আমাৰ আমি মানে কেতিয়াবা কেতি কেতিয়াবা আমি স্কুলৰ সেই ৱাল পাৰ কৰি কেনে গুচি যাও। গম পাইছা অ, এনে এ এনেকুৱা - এনেকুৱা আমি কান্ড বোৰ কৰিছিলো মানে বহুত- বহুত মানে একদম গম পাইছা। লগৰ লগত মানে বহুত এইগিলা বস্তু কৰিছিলো মানে আমাৰ টিফিন ব্ৰেক হয় আমি বেগ চেক লৈ কিনে ৱালপাৰ কৰি কিনে গুচি যাও।
বা মানে ঘুৰি থাকা আৰু গুৱাহাটীত মানে।
ঘৰত নাযাও আৰু বেলেগ
হয় - হয় মানে বাহিৰত ঘূৰি থাকা আৰু মানে চিপছ টিপছ খাইছিলা চাগে কিনি চিনি কিনে চিপছ চিপছ কিনি চিনি
অ, চিপছ টিপছ কিনি খাও কিবা হোটেলত গুচি যাও।
হয় - হয় - হয় মানে মানে এতিয়া মানে মানে এতিয়া মানে সেইবোৰ কথা ভাবি কিনে মানে দুখ লাগে আৰু এতিয়া যে আগৰ যে স্কুলৰ যে যোনবিলাক ছাত্ৰ ছাত্ৰী আছিল মানে চব একেলগেই আছিল ন। এতিয়া - এতিয়া মানে কেইটামানহে আছে মানে গম পাইছানে?
এতিয়া চব বেলেগ - বেলেগ নিজৰ - নিজৰ জেগাত মানে একদম সে হৈ গ'ল আৰু উম, ব্য স্ত হৈ গৈছে।
এতিয়া মানে ক'ব গ'লে যোন কেইটা এ যিমানে তুমি ডাঙৰ হৈ যোৱা মানে সি মানে তোমাৰ মানে লগবোৰ মানে কম - কম হৈ কিনে গুচি যাই থাকে গম পাইছানে। বা আমি কলেজত আছো কলেজতো চাবাচোন ফাৰ্ষ্ট ইয়েৰত বহুত লগ থাকে তাৰপিছত হেৰি তোমাৰ দুতীয় শ্ৰেণীত আহাৰ পি যেতিয়া আমি কলেজৰ মানে দ্বিতীয় ষান্মাসিক পাম মানে ঠিক আছে বা তৃতীয় ষান্মাসিক পাম তেতিয়া মানে আমাৰ মানে লগবোৰ মানে কমি আহি থাকে গম পাইছানে উম সেয়াই। খালী যোনকেইটা থাকে সেইকেইটা ভালে- ভালে -ভালে থাকে আৰু মানে। গম পাইছানে সিহঁতক মানে লাগে আৰু যে সিহঁতে পিছলৈও থাকি যাব বুলি।